অঁ' বন্ধু।
অঁ' বন্ধু নমস্কাৰ, শুনিছা নে?
অঁ' শুনিছোঁ দিয়া।
খবৰ ভাল? অঁ' ভাল ভাল, আজি- গৰম নাইতো সেনেকুৱা।
অঁ' বৰ বিশেষ আজি ইমান এটা গৰম নাই, খালি অলপ মান এই ডাৱৰীয়া হৈছে। অলপ চলপ আছে, অঁ' তাকে বৰষুণ অলপ নোহোৱা হৈছে।
হয়, আজি কৰ'বাত গৈছিলা নে ফুৰিব মানে হেৰি?
অঁ' অঁ' নাই নাই, ইমান বিশেষ ফুৰিব যোৱা নাই। এই এনেই ঘৰত আহি তাকে মনত পৰিল তোমালে তাকে এনেই ফোন কল মানে- ফোনৰ যোগাযোগটো কৰোঁ, আজি হেৰি কৰো বলা এই নতুন এটা বিষয় লৈ আলোচনা কৰো বলা।
হয় নেকি, কি বি
অ বিষয়টো হ'ল মানে আজি যি আমি মানে বন্যপ্ৰাণী সংৰক্ষনৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰো ব'লা।
হয় হয়। সেইটো হয় হয়।
অ।
পাৰি আলোচনা কৰিব।
অ সেইটো বন্যপ্ৰাণী বুলিলেটো আমাৰ আজিকালি মানে সাধাৰণতে জংগল পাহাৰ নদী
হয়।
জলশয় আদি প্ৰকৃতিৰ মানে পৰিৱেশত মানে বনবাস কৰা জীৱ-জন্তুক মানে বুজোৱা হয় আৰু যেনে তোমাৰ ধৰা বাঘ, সিংহ। হাতী, গড়, হৰিণ, বান্দৰ সেইটোৱেই। আহ।
তাকেইতো অ শুনিছো শুনিছো এ তোমাৰ মোৰ ভলিউমটো কম হৈ আছে ৰবা অলপ। তাকেই চাউণ্ডটো অলপ হেৰি হৈছে।
অ হয় হয়।
কি তাকেইতো কৰিব পাৰি আজি বিষয়টো ভাল বিষয়ে আলোচনা হ'ব আজি।
অঁ অঁ তাকে তাকে।
তাকেইতো।
এই। অ, অ, অ। ঠিকেই ঠিকেই। আৰু যদি আমি বন্যপ্ৰাণীৰ কথা ক'বলৈ যাওঁ মানে বন্যপ্ৰাণীৰ প্ৰকৃতি এটা ভাৰসাম্য ৰক্ষা কৰে। খাদ্য শৃংখলৰ প্ৰতিটো মানে স্তৰতত মানে সিহঁতৰ ভূমিকা আছে আৰু। নহয় জানো, যদি মানে কোনো এটা প্ৰজাতি নোহোৱা হয়, তেন্তে মানে সম- সমগ্ৰ পৰিৱেশত মানে মানে বেয়া পৰিস্থিতি এটা আৰম্ভ হ'ব আৰু।
হয়।
হয়নে, তেনেকে তোমাৰ আজিকালি চোৱা এই বাঘ বিলাক মানে কমি আহি আছে। জংঘলে জংঘলে। মানে কিছুমানে সিহঁতৰ এই হেৰি হৈ যায় বিলুপ্ত হৈ যায় আছে। আজিকালিও মান অ আৰু এই বেলেগ দেশতো চাব যোৱা। মানে এই নাহৰপুতুকীয়া, ঢেকীয়া পুতুকিয়া এটা বাঘ আছে নহয়। সেই বাঘ বিলাক মানে এই কমি যায় আছে এনেকুৱাই ভাবিছো, তুমি কি ভাবিছা কোৱাচোন?
মোৰ হয়, হয়, আজিৰ তোমাৰ যদি আমি সচেতন হওঁ তেন্তে ভৱিষ্যতে তোমাৰ এক সুন্দৰ আৰু সুৰক্ষিত পৃথিৱী তোমাৰ হেৰি হ'ব এৰি যাব পাৰিম।
অ ঠিকে ঠিকে, মানে মানুহ বিলাকে আজিকালি গড় টোৱে উদাহৰণ লৈ লৈছো। আমাৰ অসমৰ গড়ৰ ইমান গৌৰৱ। হয় নে নাই, এই কিন্তু এশিঙীয়া গঁড়টো কিন্তু কিছুমানে এই কিছুমান খিলঞ্জীয়া মানুহ মানে কি কয়, এই অকল শিঙৰ তটো নামত মানে গোটেই গড় গড়টো মানে বধ কৰি পেলাই, মানে শিঙটো মানে
হয় মনত পৰিছে হয় হয় এতিয়া কিন্তু এতিয়া কমিছে কিন্তু অলপ গড়ঁ হত্যাটো অলপ।
হয় হয় অলপমান কমিছে যিহেতু প্ৰশাসনে মানে কঠোৰ মানে নিৰ্দেশনা লৈছে ত মানে সেইটোয়ে মানে ভাবো।
আগত থাকি কমিছে কিন্তু আগতে বহুত হেৰি হৈছিল। দিনত তিনি, চাৰিটা হেৰি হৈছিল।
হয় হয় হয়।
সেইটোৱেতো তাকেইটো। এইটো আমাৰ আমাৰ এইটো
সেইটোতো মানে সঁচাকে মানে প্ৰকৃতিৰ মানে প্ৰতিটো মানে জীৱই মানে গুৰুত্বপূৰ্ণ।
গুৰুত্বপূৰ্ণ হয়, তোমাৰ এইটো আমাৰ বিশ্বত হেৰি আছে নাম আছে। তাৰ পৰা এই অসমৰ
হয় হয় হয় পুৰা নাম আছে হয় হয় ঠিকে কৈছা।
ঠিকে কৈছা ঠিকে কৈছা সৰু পখিলা বা মৌ মাখি -ও মানে গুৰুত্ব আছে সিহঁতে মানে মানে গোটেই আমাৰ বিশ্বতো মানে এটা প্ৰজাতি বহুত বহুত প্ৰজাতি পোৱা যায় মানে ইমান ধুনীয়া ধুনীয়া সৰু সৰু
পোৱা যায়।
মানে বহুত প্ৰজাতি আছে কিন্তু আমাৰ অ তাকে।
তাকেইটো।
এনে যদি এতিয়া বন্যপ্ৰাণী মানে বিপদৰ কথা কব যাওঁ মানে বন ধ্বংসৰ কাৰণেও হৈ আছে কিন্তু বন ধ্বংস হৈছি
অ বন ধংস আৰু হয় হয়। সেইটোতো হয় ঠিকে কৈছা আৰু তোমাৰ হেৰিটো তোমাৰ আমাৰ যিটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে, তাত কিন্তু অলপ বানপানীও হয়। বানপানীৰ কাৰণেও বহু মৰি আছে তোমাৰ মাজতে মৰিছিল বান- হয় তাৰমানে বানপানী হয় তাত অলপ ওখ জাগা লাগে মোৰ হিচাপত মানে জন্তু বিলাকে যাতে থাকিব পাৰে বানপানী হলে, চৰকাৰে সেইটো অলপ কৰিব লাগে। ব্যৱস্থা
ঠিকে ঠিকেই অ কৰিব লাগে মানে প্ৰশাসনে অলপমান যদি কঠোৰ হয় তেতিয়া মানে প্ৰাণীবোৰ মানে হেৰি হ'ব আৰু আজি তুমি দেখিবলৈ পোৱা মানে এই উম, কামাখ্যাৰ মানে সিফালে বাঘ ওলাইছে, হৰিণ ওলাইছে।
হয়
মানে সেইবোৰ কাৰণ কিয় হৈছে মানে এই পাহাৰ বিলাক কাটি যাই আছে কাটে মানুহে পাহাৰ বিলাক কাটে বা ঘৰ বনাই আছে তাত মানে সেইবিলাক মানে ঘৰ নোহোৱা হৈ মানে ইয়াতে মানে আক্ৰমণ কৰে। কিন্তু আমাৰ মানুহে মই ভাবো দায় আৰু ইয়াৰ বাবে।
দায় মানুহে দায় কাৰণ তোমাৰ ৰাস্তা ঘাটে এতিয়া ওলাই আহে বাঘ তোমাৰ অজগৰ সাপ সেইবিলাক ওলাই আহে। অ' বাঘ ওলাই, হাতী ওলাই। এনেকে আৰু
এই সেইটোৱেটো মানুহে ঘৰ পথ বনাই কল কাৰখানা আদিৰ বাবে মানে বনাঞ্চল কৰি কাটি পেলাই আৰু সেই
হয়- হয় আৰু তোমাৰ জীৱ - জন্তুবিলাক হেৰি তোমাৰ এতিয়া ক'ত থাকিব পাহাৰবিলাক কাটি ঘৰ বনাইছে, কিবা বনাইছে। সিহঁতেটো থাকিব লাগিব, আ সিহঁতে কত থাকিব এতিয়া? এইটো আমাৰ চৰকাৰে এটা কিবা কৰিব লাগে ব্যৱস্থা মানে যি, ভাল সিদ্ধান্ত ল'ব লাগে এটা।
অ' সেইটো গড়ৰ শিং, বাঘৰ ছাল, হাতীৰ দাঁত আদি মানে এইবিলাক মানে বধ কৰি পেলাই মানে সেই পুৰা ভাল ধনী হৈ আছে আৰু মানুহে।
হয়, হয়', আমাৰ ই ইয়াত অসমত জিৰাফ জি তুমি জিৰাফ দেখিছা নেকি এনেই অসমত, মই কিন্তু দেখা নাই।
অসমত মানে কি দেখিলে এই চি মানে চিৰিয়াখানাতে দেখিছো আৰু মই চি দেখিছোঁ মানে। এ', এনেই কিন্তু জিৰাফটো এনেই দেখা নাই কিন্তু।
দেখা নাই সেইটো কাজিৰঙাত নাই কিজানি তোমাৰ?
কাজিৰঙাত হয়, হয় নাই চাগে।
এইটো তোমাৰ বাহিৰৰ পৰা আনিছে কিজানি তোমাৰ হেৰি কাৰণে তোমাৰ মানুহ বিলাকে চোঁৱাৰ কাৰণে চিৰিয়াখানাত। এইটোৱে আজি দিনটো আ
অ। আমাৰ এই আৰু যদি এইবিলাক নহয় মানে ভাল ভাল জাগা আছে আৰু মানে অসমৰ কাজিৰঙা, মানস ওৰাং, নামেৰি। ডিব্ৰু-চৈখোৱা আদি বৰ গুৰুত্বপূৰ্ণ মানে ভাল এইবোৰ আছে আৰু অ', এই এলেকাবোৰ।
বিভিন্ন আছে।
অ', হয়-হয় সেইটোৱে। এইটোৱে হ'ব। আপোনাৰ চৰকাৰে যদি বন্যপ্ৰাণী সুৰক্ষা আইন প্ৰসাৰণ কৰে, ৰাষ্ট্ৰীয় উদ্যান আৰু মানে অভয়াৰণ্য স্থাপন কৰিছে, বন ৰক্ষীও মানে নিজৰ হেৰিত কব লাগে।
হয়- হয়-হয়, ঠিকেই কৈছে।
তুমি এনে হেৰিত গৈছিলা নে, কাজিৰঙা গৈ পাইছা?
ক কাজিৰঙা এনেই মই যাই পোৱা নাই ৰ'বা, এনে মই যাম যাম বুলি ভাবো কিন্তু তোমাৰ যাই পোৱা নাই এনেকে।
নাই নাই ঠিকে, ঠিকে ঠিকে, নাই, নাই এবাৰো যাই পোৱা নাই ৰ'বা মোৰ মানে অ', সেইটো বহুত হেঁপাহ আছে মোৰ। অ', ইচ্ছা আছে তাকে মোৰো। তে মানে মোৰো হেপাহ আছে যাবৰ কাৰণে মন আছে মানে
এই পিনে।
টো আৰু। আপাৰ আছামৰ ৰ পিনে যাবৰ ইচ্ছা আছে, কি কৈছা?
হয়, হয়, আপাৰ অসমত, তাই এই এইবোৰ মানে এইবোৰ জাগাত মানে যাই পাইলে। নাই মনটো ভাল লাগি যায় কিন্তু একে কথাতে যদি আমি এইবোৰ বাত তৰি পাই থাকো, মই বাতৰি-কাকত পঢ়িলেও যদি এইবোৰ ত পাই থাকোঁ, আজি জীৱ হত্যা হ'ল ঘৰৰ সেইবিলাক সংৰক্ষণ মানে এনেকুৱা মানে বেয়া লাগি যায় কিন্তু অ'।
পিছে এইটো হয়, এইটোতো হয় আৰু এইটো কিন্তু কমিছে মোৰ হিচাপতো অলপ।
কমিছে, কমিছে, কমিছে, হয়, হয়, ঠিক কৈছা।
কমিছে অলপ তোমাৰ, আগৰ হিচাপত কমিছে। আৰু কিবা ক'ব খুজিছা কোৱা।
ঠিকে অ', তাকে, আৰু যদি মই আকৌ এই ছাত্ৰ- ছাত্ৰীৰ ওপৰত মানে গভীৰ দায়িত্বত আছে। যিহেতু মানে ছাত্ৰ-ছাত্ৰী মানে গছ পুলি ৰোপন কৰিব লাগে। পৰিৱেশ ক্লাবত মানে যোগ দিব লাগে। সঁচা সচেতনতা মানে অভিযান চলাব লাগে, আৰু মানে বন্যপ্ৰাণীৰ স সুৰক্ষাৰ বাবে মানে সিহঁতে মানে এটা আনক মানে জনাব পাৰে আৰু কিবা-কিবি। হয় নে নহয়? সৰু, সৰু ছাত্ৰ-ছাত্ৰীক যদি সৰুৰ পৰাই যদি ভালকে শিকাও। যে আমি বন্যপ্ৰাণী সংৰক্ষণ কৰিব লাগে।
কৰিব লাগে।
অ', কিবা বেয়া দেখিলে মানে, অ, সোনকালে মানে পুলিচ সমূহত মানে জনাই দিব লাগে।
জনাই দিব লাগে, আমাৰ তোমাৰ আছে। এইবিলাক দি হেৰি আছে। তোমাৰ ফৰেষ্টৰ হেৰি আছে। বিভাগ আছে বন বিভাগ।
বন বিভাগৰ মানে তাত জনাব লাগে। তাকে, আৰু সেইয়ে আৰু আৰু সামাজিক মাধ্যম আছে। সামাজিক মাধ্যমটো কিমান শক্তিশালী তুমিতো জানাই আজিকালি অ, অ', ইয়াৰ জৰিয়তে মানে সংৰক্ষণ সম্পৰ্কীয় তথ্য আৰু বাৰ্তা মানে এইবিলাক মানে, থাকিব পাৰি।
পাৰি, পাৰী, পাৰি, এইটোৱে এনেকোৱা।
সেইয়ে আৰু বাকী এনেকে চলি যাই থাকিব।
জন্তু দেখিছা নে? ভাল আৰু ওচৰৰ পৰা, জন্তু কিবা দেখিছা নে? জন্তু কিবা
টো আমাৰ ফালে মানে যিহেতু আমি মানে বশিষ্ঠৰ চাইডট থাকো, বশিষ্ঠ ইফালে থাকিলে মানে, কিবা-কিবি মানে হাতী কিন্তু ওলাই আৰু মাজে, মাজে। যিহেতু মানে অ', এইটো হ'ব নালাগে। হাতী হব মানে ওলাব নালাগে ই। মানে সি ঘৰ ক'লোৱে নহয়। কাৰখানা কিবা-কিবি বনাই থাকিলে, মানে হাতীবোৰ মানে জগা নোপোৱা হৈ ফালে আমাৰ মানে আক্ৰমণ কৰে আৰু কেতিয়াবা, কেতিয়াবা।
হয়। বৈ বৈশিষ্টত। বৈশিষ্ট্যৰ পিনে তোমাৰ হেৰি আছে নহয়। বন বিভাগৰো হেৰি নাই জানো?
আছে। আছে। আছে। নিশ্চয় আছে। নিশ্চয় আছে। কিটো সেইয় আৰু কিছুমান মানে এনেকুৱা এনেকুৱা বন বিভাগৰ মানুহ আছে। য'ত মানে মুনাফা কমাবৰ কাৰণে মানে ইয়াতে মানে বেছি অ, বেছি মানে দায়িত্ব নুবুজায় আৰু এইটোৱে ভাবিছো মই
একটো সিহঁতে বেলেগ বেয়া কামত হেৰি হয়। সিহঁতে চোৰাং চিকাৰীক চোৰাং চিকাৰীক সহায় কৰে। সিহঁতে
হয়। হয়। হয়। এইটোতো এইটোৱ কাৰণে ঠিকেই বাৰু আজি বাৰ্তালাপ কৰিম তাকে ভাল লাগিল। তোমাৰ লগত উম', তাকে অ, অ, পিছলৈ কৰিম কাজিৰঙা কেতিয়াবা গৈ যাব লাগিলে। মই কম দিয়া।
অ', অকিয় ঠিক আছে,। ধন্যবাদ ধন
ঠিক আছে। ধন্যবাদ